হিতেশ কি খবৰ কোৱা।
কি কৰিছা?
মই তোমাৰ এনেই আছিলোঁ বৰ্তমান। এই গা অলপমান বেয়া হৈছে মানে এই বতৰটো মানে অলপমান
উম।
কনিছে যে।
অ', মোৰো তোমাৰ হয়ছিলে মাজতে এ বেছিদিন হোৱা নাই তোমাৰ এই এসপ তা হ'ল এই
দা দা কেইজন আৰু হয় নেকি
ডক্টৰ চিকিৎসালয় মানে যোৱা নাই মানে এই ঘৰতে তোমাৰ পিল আছিলে। এই দেউতাই মানে আগতে আনি থোৱা মানে আমাৰ মানে ঘৰত আনি এইবিলাক মানে আনি দি আনি থৈ দি দিয়ে মানে কা কেতিয়া হয়।
উম।
ধৰিব নোৱাৰি যে এতিয়া মানে সেইকাৰণে আনি থৈ দিছোঁ। মই ভাবিছোঁ খাইদিও ৰ মানে মই কি কয় জানা মানে কিবা বেমাৰ হলে
অ'।
মানে বেছি হ'ব নিদিওঁ মানে মই নওঁ ম বেমাৰটো নহওঁ মে মানে পিলিছিল মানে কিবা এনেকে ধৰি ল কচৰত খাদ্য মানে।
মানে এই হলে মানে বহুত অশান্তি হয় ন। এ দেহাতো বহুত কষ্ট পায় কিবা ভাগৰ লাগি যায়। আৰু তোমাক কিবা কাম চামো কৰিব নোৱাৰে।
অ', সেইটো কথা।
অ'।
মইও তাকে তোমাৰ টেবলেট খাই আছো, দুই তিনদিনৰ পৰা। ইমানতে আৰাম পোৱা নাই মানে বৰ্তমান। যদি চাই লওঁ আজি দিনটো। আজিও যদি ভাল নাপাও ইমান আৰাম পোৱা নাই মানে যদি ঠিক নহয় ডক্টৰে খাব লাগিব আ
এতিয়া।
কি হৈছিলে
হা।
কি হৈছিলে?
মোৰ তোমাৰ সেইয়ে চৰ্দি, জ্বৰ, কাহ, জ্বৰ হৈ আছে তোমাৰ।
অহ।
তেনেকা এ। বাকী তোমাৰ ঘৰ চবৰে ভালেই?
ঘৰত ভালে ৰবা মই ভিতৰলৈ আহিছো একে বাহি বাহিৰত একে মানে তাহিৰে বহিছিলোঁ বাও। মই মই কৈছোঁ ভিতৰলৈ বল যাওঁ হব ভিতৰতে বহুংগৈ অলপ।
অ', অ'। বাকী
ঘৰটো ভালেই বাৰু।
চবৰে অ, আহ তোমাৰ আইতাৰ কি খবৰ ভালে আছে?
এ আইতা মোৰলৈ বহি আছিলে এই আগফালে মানে ফেনখন আছে, ফেনখন ধুনীয়া মানে আমাৰ তোমাৰ মানে এ সেয়া জ জুবিনে মানে মই আগফালে বহি থাকো। সেই ফেনখনত বহি তুমি যদি ৰাতি যদি ফেনখন মানে খোৱাৰ আগত তুমি তুমি যদি দছ মিনিটমান লৈ লৈ লোৱা ফেনখনে, এই গা ঠাণ্ডা কৰি দিব এগে। অ সেইখন ফেন লৈ গল ধুনীয়াকৈ শুই বিন্ধাছ শুই থাকা গা চা ধুই ৰাতি, ৰাতি ইমানটো তোমাৰ অনুভৱ নহয় আৰু।
অঁ, অঁ।
তাতে মানে আ তাতে মোৰলে বহিছিলে আৰু।
তাকে।
মূচফা যোৱা এতিয়া, এই টিভি টিভিটো অন নকৰিবা এতিয়া যোৱা মুচফা যোৱা।
সব ভালে ন
কি কৈছা?
বেমাৰ - চেমাৰ চব কে আছে আইতা?
আইতা তোমাৰ এই তোমাৰ বেমাৰতো কি আৰু তোমাৰ জানাতো বুঢ়া মানুহ যেতিয়া।
তাকেতো।
এ বেমাৰটো এয়া, অ বেমাৰতো এতিয়া থাকে আৰু এতিয়া এই মানে পিছাৰটো হয়, পিছাৰৰ মানে পিল খাই থাকে। অ, আইতা মানে তোমাৰ জ্বৰ হৈছিলে। অ, জ্বৰটো তোমাৰ এ ভাল পালে বাৰু, ককা আইতা। চবৰে মানে ভাল পালে, এ এই আইতাই মানে পিছাৰৰ পিল খাই থাকে, কাকাও মানে এই ধৰি লোৱা এ, হাঁপানি পিছাৰ এইবিলাকে গেচৰ এইবিলাক মানে, পিল, এ সদায় খাই থাকে আৰু।
অ, এই বয়স হৈছে ন।
অ, এতিয়া- এতিয়া বেমাৰটো মানে এইটো সময়ত মানে থাকেই জানাই বুঢ়া মানুহ যেতিয়া।
তাকেতো, এইটো বয়সত থাকে আৰু কি কবা ন।
অ, আৰু এতিয়া পইচাও মানে বহুত দিগদাৰে মানে ধৰি লোৱা এতিয়া, এতিয়া তোমাৰ এতিয়া পইচা এতিয়া ফোনৰ মানে এটা ৰিচাৰ্জৰ ৰিচাৰ্জ, পইচা ইমান দাম হৈ গ'ল এতিয়া। অ, মই এতিয়া এটা মোৰ ফোনত ৰিচাৰ্জ, মোৰ ফোনৰ ৰিচাৰ্জ কৰিব লাগে, তাৰপাছত তোমাৰ মা-দেউতাৰ ফোনটো মইয়ে কৰি দিওঁ ৰিচাৰ্জ। এ, মোৰ তোমাৰ ৰিচাৰ্জটো ইয়াত লাগে, এই, চাৰেতিনিশ টকা।
অ।
চাৰেতিনিশ চাৰেতিনিশ, সাত- সাতশ। হৈ গ'ল, তাৰপিছত তোমাৰ এইফালে তিনিশ, এহেজাৰ পঞ্চাশ টকা।
অ।
এই কালিলৈ মানে কিবা আকৌ তোমাৰ, টিভি আছে, টিভিটো থাকেই। এই গাল বহুত টেনছনেই।
আছে।
এ আগতে ভা, আগতে ভালে আছিলে। তোমাৰ মানে ফোনৰ মানে দুই তোমাৰ মানে মোবাইল ফোনৰ ৰিচাৰ্জ বিলাক, কমে আছিলে আজি সি- সিদিনা মাজতে বঢ়াইছিলে, আকৌ- আকৌ বঢ়াই দিলে। তোমাৰ এতিয়া দুশ টকাৰ পৰা এতিয়া, দুশ টকাৰ পৰা এতিয়া, চাৰেতিনিশ পালেহি চোৱাচোন।
তাকেটো।
অঁ, মই মানে তোমাক ফোনত মানে মই নিউজ এটা পাইছিলোঁ। এতিয়া মোৰ তোমাৰ যোনটো এতিয়া মানুহবিলাকৰ এতিয়া ধৰি লোৱা, এই এতিয়া মোৰ তোমাৰ চাৰেতিনিশ ন, এতিয়া মোৰটো বোলে তোমাৰ পোন্ধৰ শতাংশ বোলে বাঢ়িব। এতিয়া মই তাত চাইছিলোঁ। অ, চাৰিশ কিবা এটা হয় বোলে।
এ, তুমি যদি ভাব এতিয়া চাবাচোন এ, এটা ফোনত যদি মই এক মাহৰ যদি ডেৰ জিবি নেটত যদি, মই ডেৰ দুই জিবি নেটত যদি মই চাৰিশ টকা লাগে। তেতিয়া পইচা সাচিবা কেনেকৈ হেই, ওম?
অ, ধেমালি মিছা কথা কয়।
অ, আকৌ মোৰতো অকলশৰে মোৰ ফোনটো তো নহয় নহয়। মই, মা, দেউতাৰ ফোনত চাৰিশ- চাৰিশ তোমাৰ বাৰশ টকা ওলায়েই গ'ল। আকৌ তোমাৰ টিভিটো ৰিচাৰ্জ কৰো তিনিশ টকা। এ বাৰশৰ লগত তিনিশ তুমি যোগ কৰিছোৱা, পোন্ধৰশ টকা হৈয়ে গ'ল।
ইফালে তোমাৰ ৰি
অহ, অ, পোন্ধৰশ টকা মোৰ ৰিচাৰ্জটোৱে খাই আছে। এই মোৰ ষোল্ল- ষোল্ল সোতৰ হাজাৰ দৰমহাৰ পৰা।
তাকেই টো।
বাকী এইবিলাক কি হ'ব। তাকে ভাবি আছো কি যে হ'ব জীৱনটো।
বহুত বহুত বহুত দিগদাৰ।
অঁ'
বস্তুবোৰৰ দাম বহুত বেছি বাঢ়ি গল।
এইয়া তোমাৰ এতিয়া মোৰ এতিয়া আমাৰ ঘৰত ইনভাৰ্টাৰ আছে ন ইনভাৰ্টাৰ ত বহুত বিল- খাই আৰু তোমাৰ এয়া এয়া যোনটো মানে এতিয়া- লাইটৰ বিলটো, সেইটো আগতে ভালেই আছিলে তোমাৰ এই- ক'ৰবাত এ মাহেকৰ মূৰত দিব লাগে যিমান আহে দি দিয়ে, আকৌ মানে ইমানটো- মানে পুৰা মোটামুটি বিলটো আহে আও, এতিয়া আকৌ এই অনলাইন শ্বপ- উম ফোনত কৰি দিলে এইবিলাক।
অঁ' ডিজিটেল মিটাৰ বুলি উম বেছি আহে তাৰপিছত হয়।
এতিয়া তোমাৰ তোমাৰ ধৰি লোৱা আগতে তোমাৰ আহিছিলে এহাজাৰ টকা।
তাকে, এতিয়া পোন্ধৰশ ওঠৰশ তেনেকা আহি যাই। মানে ডাবুল নিচিনা হৈ গৈছে আজিকালি।
মানে সেই বস্তুটো বাৰু দামটো বাঢ়িছে, কিন্তু এটা বস্তু কিন্তু ভাল হৈছে তাত ক'ব গ'লে, -
অঁ'
মানে তোমাৰ ডেইলি তুমি কিমান মানে বিল ইউজ কৰিছা, - কিমান পইচা তোমাৰ ডেইলি বা সদায় মানে তোমা- গ'ল? মানে আজি মানে ধৰি লোৱা আজি তোমাৰ ষোল্ল তাৰিখ-
অঁ'
অঁ ষোল্ল তাৰিখে গল ন সত্তৰ টকা ইমান মানে ইমান তাৰিখে গ'ল ত্ৰিশ টকা- পঞ্চাছ টকা, সেইটো চাব পাৰি বাও সেইটো ভাল হৈছে। কিন্তু এইটো এইটো তোমাৰ মানে বস্তুটো এনেকা হ'ল মানে যেনেকুৱা তোমাৰ মম- ফোনৰ ফোনৰ যে ৰিচাৰ্জ কৰে যে, -
অঁ'
সেইটো চিষ্টেম হল, মই তোমাৰ যোৱাবাৰ মানে-
অঁ'
মই গম পোৱা নাছিলো পইচা কম আছিলে মানে বে বেলেঞ্চটো মানে তোমাৰ এই লাইটৰ বিলৰ ফোনত।
অঁ'
তাত আকৌ তোমাৰ তাত দেখালে- কিবা মাইনাচ এই বিয়োগ চিনটো দি পেলাই এ কিবা তোমাৰ- এ পাঁচশ মান আহিছিলে, বিয়োগ চিন দি পাঁচশ দেই-
অঁ'
এতিয়া প্ৰথম প্ৰথম মানে মই কৰিছো ন, মইতো একো বুজি নাপাওঁ।
অঁ'
তেনে তেনেকুৱা আছে আৰু তেনেকা আৰু কমি কমি গৈ আছে, ধৰি এই মানে- এদিন ঘপককে লাইটটো মানে গুচি গ'ল।
উম উম।
ময়টো ইনভাৰ্টাৰ আছে ন, মই মই ভাবিছোঁ- লাইট চাইট গ'ল ছাগে। লাইট ক'বাত মানে বেয়া হ'ল সেইকাৰণে অহা নাই।
অঁ'
এ দুই তিনি ঘণ্টা লাইট নাই। তাৰপাছত আমাৰ ঘৰৰ মানুহ মানে- চব মানে এ ভাবিছে দেই মানে উম কি হ'ল লাইট? টো ইমান টাইম অহা নাই। যে আমাৰ ঘৰৰ মানুগি ঘত মানে আমাৰ কাষৰঘৰ মানুহঘৰত মানে- মানে মা ওচৰ চুবুৰীয়াখিনি সুধিছে আৰু- মানে আপোনালোকৰ ঘৰত লাইট আছে নে নাই, তোৰ ঘৰত লাইট আছে নে নাই? কৈছে আমাৰ ঘৰতটো লাইট আছে। তাৰপিছত আহ তাৰপিছত খেলতটো গম পালোঁ অ এইটো নেকি লাইটটো কাটিছে নেকি তাৰপাছত এতিয়া ময়ো পোৰা মই তোমাৰ ষোল্লশ টকা ৰিচাৰ্জ কৰিছোঁ।
উম।
বা ৰিচাৰ্জ কৰা পি একে এক মিনিটৰ পিছত একে পুৰা লাইট আহি গ'ল।
হা হা
এ স্মাৰ এ চক খাই গৈছোঁ বা এতিয়া লাইটৰ বিলো তেনেকে ফৰ পইচা মাৰিলে আহি গ'ল।
তাকেই তো। চব মানে পেইচা। আমাৰ, তোমাৰ বেছি নহয় আমাৰ মানে টিভিটো বেয়া হৈ আছে। সেইটো সেইকাৰণে বিল বেছি চোৱা নহয়। ফেন দুটা চলে, লাইট চাৰিটামান জ্বলে। অ মোবাইলটা ৰিচাৰ্জ হয়। সেইয়া আমাৰ পাঁচশ, ছশ সিমানেই আৰু বেছি নাহে আৰু। সেয়াই তোমাৰ পাচ শ ছয়শয়ে বৰ্তমান। ঠাণ্ডা দিনত কমিব আৰু, এই গৰম দিনত বেছি বাঢ়ি যায়।
বেছি ন। এ চবৰে এতিয়া চবৰে ৰুমবিলাক তোমাৰ ফেন ফেন তোমাৰ বাৰখন তেৰ খন মান আছে। লাইটো আছে প্লাছ তোমাৰ ইনভাৰ্টাৰো আছে।
তাকেই টো সেই কাৰণে কেনে আহিব আবশ্য। পানীৰ মটৰো বিল বেছি আহে ন।
অ আৰু তোমাৰ যোন মানে আমাৰ পানী মটৰ।
অ।
এবাৰ চলালে নহব আ তিনি চাৰিবাৰ চলাব লাগিব তেতিয়াহে হ'ব।
উম, মানুহ ধেৰ ন।
অ, পানী লাগে আকৌ তোমাৰ সদায় সদায় কাপোৰ ধোৱা।
কাপোৰ ধোৱাত
আকৌ তোমাৰ শৌচ কৰা, গা ধোৱা এইবিলাক কম পানী লাগেনে আকৌ।
তাকেইত।
তেনেকৈয়ে মানে হেৰি মানে, জীৱনটো কিবাই গৈছে আৰু, মানে পইচা মানে অলপ কমি হৈছে আৰু।
তাকেইটো আৰু পইচা তোমাৰ যিমানে কমোৱা সিমানে কমি যায়।
অ, কিন্তু এটা কথা কিন্তু পইচা তুমি যদি, এই কমাবা যদি, তুমি যদি সাঁচিব নোৱাৰা সেইটো কিন্তু তুমি তুমি পইচা লাগিলে তুমি দৰমহা লাগিলে তুমি যিমান নোপোৱা।
তাকেইটো।
কিন্তু তুমি পইচা যদি সা সাঁচিব নোৱাৰা তেনেকে তুমি পইচা কমাই লাভ নাই কিন্তু আৰু।
লাভ নাই লাভ নাই।
মানে এটা ভাল জীৱন মানে একেবাৰে চলি আছে সি মানে খেলটো গম পাইছে মানে মই মানে ক'ত কি সি মানে পোৰা ভালদৰে চলে আৰু মানে মানে বেছি খৰচ নাই।
উম।
সি তাৰানে এনেকা হব পাৰে মান মই ইমান খিনি পইচা মই মাহেকৈ মানে জমা কৰিমে সি মানে এই সিমানখিনি সময়ত জমা কৰে চাগে।
উম, তেনেকায়ে।
তই যাৰটো আৰু বেছি হৈছে তাৰো ভালেই আৰু তাৰো তাতো কথা কবই নালাগে।
তেনেটো কথাই নাই তাকেতো।
অ'।
তাই একো কথা নাই।
এতিয়া মোৰ মানে বয়সটো ইমান হোৱা নাই ন মই তেওঁ মানে মই এতিয়া কাম এটা কৰি আছো। তেওঁ মানে মই এই তোমাৰ ভাল ভাল চাকৰিবিলাকত মানে আবেদন কৰি আছো মানে। মই তাৰ কাৰণে মই মাজে মানে পঢ়ো আৰু দৌৰিবও যাওঁ। মই চব টাইম পালে মানে সময় পালে মোক আকৌ মানে এই ঘৰখনো চাব লাগে ন। অ', কা অ'। কামো কৰো আকৌ এই বেছিভাগ মিটাৰ মানে খৰচ মানে চম্ভালো আৰু ঘৰৰ।
উম, বুজিছো বুজিছো ভালেই।
খৰচটো মানে নহ'ব ন সেইকাৰণে মই মানে এটা ভাল চাকৰি কাৰণে মানে আবেদন কৰি আছো।
উম, ভালেই কৰিছা।
অ'।
কাৰণ ইমান ইমান পইচা
অ'।
তেনেকা কথা হৈ যায় অলপ।
সেইকাৰণে।
সেয়াই আৰু কি ক'বা আৰু সুধিবই লাগিব
অ'।
এনে সন্ধিয়া ক'ৰবাত যাবা নেকি?
হা?
সন্ধিয়া ক'ৰবাত যাবা নেকি আকৌ?
সন্ধিয়া?
সন্ধিয়া।
এই চাই লওঁ গ'লে ফোন মাৰিম ন তোমাক।
অ', ফোন কৰিবা আমাৰ ফালে আহিলে জনাবা ন।
উম, দিয়া হ'ব দিয়া মই কাম এটা কৰোএই গেছ আহিছে মানে গেছ।
অ', অ', অ', অ', ঠিক আছে দিয়া আকৌ কথা পাতিম দিয়া ন।